শুনিছা?
অ', শুনিছোঁ, শুনিছোঁ কোৱা।
কোৱা, কি কৰিছা?
এ আছো এনে আগফালে বহি এনে
অ', কাম এটা কৰিবলৈ মই এয়া মই মিছনৰে পঢ়ি আছোঁ এতিয়া।
এতিয়া কি কৰিম বুলি ভাবিছা জীৱনত?
তাকেই কিনো কৰিম আৰু আপোনৰ পিছতে ভাগি আছোঁ আও।
উম, এই গাঁওৰ ৰাস্তাটো বেয়া হৈছে কিবাকে বনাব পৰা যায় নেকি অলপ নিজে?
নিজেনো এতিয়া বৰ্তমান টাইমত কেনেকে কৰিবা এতিয়া তুমি মই সেইটো কাম যদি দি হাতত লওঁ বা সেই কামটো গাওঁ প্ৰধানৰ সৈতে গাওঁ প্ৰধানৰ সৈ তথা চৰকাৰৰ অহ চৰকাৰৰ সতি সেইটো আলোচনা কৰিব লাগিব।
অ', আলোচনা কৰি আমি কিবা এটা কৰিব কৰিব পাৰি এতিয়াটো দেখিছা তোমাৰ কিমান বোকা হৈছে। কিমান অসুবিধা হৈছে যাতায়তৰ কাৰণে?
হয়, হয় ৰাইজে নাম জোকাৰিলে নৈ বৈ ন'।
হয়।
উম। মানে অকলে সেইটো কাম কৰিব পৰা সক্ষম ন'হম চাগে। আমি দুইটাই, সেটো চৰকাৰৰ ওচৰতটো আমি সেইটো যাবই লাগিব। কথাটো আ-আগবাঢ়িব লাগিব আমিয়ে। প্ৰথমে প্ৰথমে আগবাঢ়িব লাগিব আমিয়ে।
অ তেতিয়াহে তোমাৰ অনাগত দিনত আমি ভাল কে থাকিব পাৰিম বা
ভাল ভাল পৰিকল্পনা লৈ ভাল কামত আমি আকৌ নতুনকে আমি আগ ভাত বনাই আছে খোৱা নাই খামহে তুমি খালা
নাই নাই আমাৰো বনাই আছে।
হয়, হয়।
উম, বাকী ঘৰত ভাল নহয় চবৰে?
ভাল, ভাল, তোমালোকৰ ভাল? হয়।
তাকে এতিয়া কি বতৰ তোমাৰ গৰম হৈছে, বৰষুণো দিছে কি হৈছে মানে গমেই পোৱা নাই।
তাকেহে মই তোমাৰ চোতালতে আছ এতিয়া পুৰা বিজুলী মাৰি আছে কিন্তু আকাশত তৰা ওলাই আছে।
অ', কিন্তু গৰমো উঠি আছে।
গৰম উঠি আছে হয়।
কেতিয়া তোমাৰ এইবিলাক কি ক'বা আৰু এইবিলাক প্ৰাকৃতিকৰ বস্তু সেইবিলাক।
তাকে প্ৰকৃতিয়ে যি প্ৰকৃতিয়ে যি দিছে আৰু।
অ', এইয়া চব ভগ-ভগৱানৰ লীলা।
হয়, হয়, প্ৰকৃতিয়ে যি সৃষ্টিধাৰী কৰিছা আৰু সেয়াই হৈছে আৰু।
উম। পিছে গাঁৱত ভাওনা কেতিয়াল তোমালোকৰ?
আমাৰ ভাওনা তোমাৰ দেওবাৰলে।
দেওবাৰলে ন'।
অহা দেওবাৰলৈ তোমাৰ আমাৰ আগফালৰ গাঁওখন মানে ফান্দি পাৰি বুলি কয়।
হয়।
ফান্দিবাৰীত তোমাৰ এ আজিৰ পৰা নেকি আজি কাইলৰ পৰা হ'বলা ভাগৱ ভাগৱত পাঠ আৰম্ভ হ'ব।
অহ।
হোৱাৰ পাছত তোমাৰ শেষৰ দিনা দেওবাৰে নেকি অ', পৰহিলে। তোমাৰ ভাওনা আছে ভাও লোৱা নাই চাবলৈ যাম হে চাগে।
চাব লে যাবা ন'।
হয়, হয়।
পাৰিলে যাম বাৰু।
অ', আহিবা, আহিবা অ'।
তাকে।
তাকে। ভা বাকী আজি ভাত কিহেৰে?
ভাত তোমাৰ আজি নিৰামিষ।
নিৰামিষ ন'।
অ'।
অ', আমাৰো আজি নিৰামিষে বাৰু।
অ', এই গৰমত তোমাৰ মাছ মাংস বেছি খাব মন নাযায়।
তাকে হে ময়ো আজি কাতিবলৈ নগ'লো মাছ ‌ নাই বাৰু এতিয়া ৰাতিলে।
অ', যোগাটিব যোৱা নি?
হয়, হয়, আমাৰ ৰাস্তাৰ কাষতে নৈখন আছে যে। তাত তোমাৰ অ'। পাওঁ, পাওঁ তোমাৰ পৰহি গৈছিলোঁ তোমাৰ ডাঙৰ কুছিয়া এটা পালোঁ।
কুছিয়া ন'।
অ', ডাঙৰ মানে তোমাৰ তিনি পোৱা মান হ'ব বহুত ডাঙৰ আৰু।
অ'।
কাটিলো, সেইটোয়ে পালো তাৰপৰা কাৱৈ মাছ দুজনী
উম।
এতিয়া পানীটো বাঢ়িছে সেইকাৰণে মাছবিলাক বামলে গুচি আহেটো। উম। কিন্তু হে
সৰুতে জু কাটিছিলো।
হয়, হয়।
কিন্তু এতিয়া যুক নাই কতা আৰু
হয়, এনেই ফূৰ্তিতে গ'লো আৰু ফুৰ্তিতে গৈ সেইদিনা আকৌ ঘৰত মাছ, মাংসও আছিলে। এনেই এপাক
আৰে সেইটো, সেইটো ভাল লাগে ন। নিজে খাবলে মন নগ'লেও মানে তুমি কাটি টি ভাল লাগে।
কাটি ভাল লাগে আৰু তোমাৰ মাছ ধৰিও ভাল লাগে।
ভাল লাগে সেতোৱে, কিন্তু খা খাব নোৱাৰি ইমান।
খাব নোৱাৰি, খাব নোৱাৰি, অ', ধৰ মানে ধৰা হে পাহতো বেলেগ এটা। অ', হয়, হয়, হেঁপাহতো বেলেগ হ'ব।
উম, পিছে কি বুলি কয়, কিবা এতিয়া ব্যৱসায় কৰিম বুলি ভাবিছা নেকি?
নাই, নাই, সেইবিলাক দিশত এতিয়া আগবঢ়া নাই বাৰু, বৰ্তমান সময়ত। এতিয়া বেলেগ বিলাকতে অলপ ভাবিছো আৰু
অ'।
পঢ়া শুনাটো সম্পূৰ্ণ কৰিলোঁ ভালকে।
অ'।
পঢ়া-শুনাটো সম্পূৰ্ণ কৰি পেলাইহে ভাবিম আৰু লাহে ধীৰে।
অ'।
তুমি কিবা ভাবিছা নেকি?
বৰ্তমানলৈকেটো নাই বাৰু বৰ্তমানলৈকে দোকানতে আছোঁ।
হয়, হয়।
তেতিয়া ক'ৰবাত কিবা ওলালে সোমাম আৰু।
আচ্ছা, আচ্ছা। এতিয়া হয়, হয় এয়া ডাঙৰ হ'ল আৰু যিহেতু।
হয়, এইটো এইটো ডাঙৰ হৈ গ'লো যিমানে ডাঙৰ হৈছো দায়িত্ববোৰ সিমানেই বাঢ়িছে।
দা-দায়িত্ব সিমানে বাঢ়িছে আৰু তুমি ঘৰৰ পৰা তুমি এটকা খুজি বুলি ক'লেও খুজিবলৈ মন এতিয়া ইমান ডাঙৰ হ'লো এতিয়া ঘৰৰ পৰানো পইচাটো কেনেকে খোজো।
সেইটোৱেটো কাৰণ তোমাৰ এতিয়া ঘৰখনে সৰু বা এতিয়া ধৰা আমাক পঢ়াইছে, শুনাইছে, খোৱাইছে, বোৱাইছে, এতিয়াটো বয়সো হৈ গ'ল তোমাৰ।
হয়, হয়, এতিয়া নিজে খুঁটি খাব পৰা বয়স হ'ল। অ', নিজৰ ভৰি নিজে থিয় থিয় দিব পৰা ক্ষমতাটো হ'ল। সেইটো চাই, সেইটো চাই এতিয়া মা-দেউতাৰ ওচৰত পইচা খুজিবলৈ অলপ কষ্টকৰ হয় আৰু।
উম। তাকে এতিয়া কি হয়।
তাকে অনাগত দিনবিলাক ভালকৈ কুশলে ভাল দিশবিলাক বাচি লৈ যদি কাম আ আৰম্ভ কৰোঁ তেতিয়া নিশ্চয় লাভৱান হম চাগে, হয়, হয়।
অসম পুলিচৰ আবেদন কৰিছিলা নি?
হয়, হয়, আবেদন কৰিছিলোঁ বাৰু, হয় দৌৰি আছোঁ মই বহুত। সময়ত সময়ত।
হম।
অ', আজিও তোমাৰ সেয়া, অহ খেলপথাৰৰ পৰা আহিছোঁ তোমাৰ সাতটামান বজিল আজি অলপ দেৰি হ'ল মা-মানে তোমাৰ য'ত জঁপিয়াও ন' আৰু আজি অলপ মাতি পেলালোঁ। বাম হৈ গৈছিলে, পানী জমা হৈছিলে সেইকাৰণে অলপ বালি পেলালোঁ। অ', বালি পেলা সম্পূৰ্ণ কৰি থৈছোঁ আৰু সেইকাৰণে আজি অলপ দেৰি হ'ল অহা।
অ'।
হয়।
তাকে ভাবিছো এতিয়া ময়ো দৌৰিব লাগে, ময়ো আবেদন কৰি থোৱা আছে।
হয়, হয়।
মই দৌৰা নাই, বৰ্তমান
তোমালোকৰ ওচৰতে এখন আছে নহয় খেলপথাৰ অ'। সেইখনত মই গৈছিলোঁ বাৰু এদিন বজাৰৰ বজাৰৰ ফালে যে আছে এখন।
অ', হয় সেইখনেই।
হয়নে অ', তাত গৈছিলোঁ বাৰু এদিন।
মই যোৱা নাই বাৰু মানে গৈছো দৌৰিবলৈ কেতিয়াও যোৱা নাই মানে মই তেনেকে। আগতে দৌৰিছিলোঁ কিন্তু এতিয়া এৰিলো। পৰীক্ষা এটা দিছিলোঁ সেইটোত চাগে নাম আহিব লাগে। এতিয়া দৌৰিব যাম আৰু। মই তোমাৰ এইয়া এ তোমাৰ অ', তাৰে দিছিলোঁ।
বাকী নম্বৰবিলাক ঠিকে আহিছে?
নম্বৰ ঠিকেই আহিছে তোমাৰ।
হয়, হয়, কিমান আহিছে এনে?
তোমাৰ সত্তৰৰ ওপৰতে আছে।
ফটো ওপৰত আছে ন অ তেনেহ'লে আহিব চাগে নাম
তেতিয়া নেহে তাকে একে দৌৰিম বুলি দৌৰিম বুলি ভাবি আছো আৰু
হয় হয় অ তাতে পাঁচ কিলোমিটাৰ দৌ দৌৰিব লাগিব ন
হয় পাঁচ কিলোমিটাৰ অ
আহঁ ময়ো দৌৰি আছো অ নৱেম্বৰত সেয়া পৰীক্ষা হ'বহ যে
আহ
সেইকাৰণে অলপ চেষ্টা চলাই আছোঁ আৰু
অ ভালকে দৌৰা
তাকে হে তাতে এইবাৰ অলপ বেছিয়ে ভাল অলপ কঠোৰ কঠিন প্ৰতিযোগিতা হ'ব এবাৰ অলপ জটিলো হ'ব
অ জটিল মানে এইবাৰ তোমাৰ লৰা ছোৱালীৰ সংখ্যাটো বাঢ়িছে।
হয় হয় প্ৰাৰ্থীৰ সংখ্যয়া বাঢ়িছে এইবাৰ যিমানখিনি প অ যিমান খিনি পথ ওলাই আছে সিমান খিনি খিনি চাই মেলি অলপ অধিকেই হৈছে প্ৰাৰ্থীয়ে বা
তাকেতো
হয়
মানে তুমি ধৰা বছৰ বছৰ যিমানে বাঢ়িছে, তোমাৰ মানুহ বৃদ্ধি হৈ গৈছে আৰু আমি কষ্টটো বেছি কৰিবলগীয়া হৈছেগে।
হয়, হয়, অ', কষ্ট বেছি কৰিব লগা আছে, হয়।
ধন্যবাদ।
সেয়াই আৰু অলপ ভালকে কষ্ট কৰিব লাগিব কষ্ট কৰিলে হয়তো
অ', সফল হম।
হয়, হয়। কাৰণ কষ্টৰ ফল সদায় মিঠা।
মিঠা হয়।
এদিন নহ'ব, দুদিন নহ'ব, তিনদিন নহ
অ', তিনি নম্বৰ অ', তিনিদিন এদিন নহয় এদিন হ'ব ন'।
এদিন নহয় এদিন হ'ব, কষ্ট কষ্ট খিনি এ মানে অথলে নাযায়। এটা টাইমত হ'লেও নিজৰ যদি মনটো বান্ধি ৰাখিব পাৰে।
তোমাৰ শুনাই কষ্ট কৰিলে দিন এদিন সফলতা হ'ব, সফল হ'বাই।
অ'।
এ নিজৰ মনটো বান্ধি ৰাখিব লাগিব সেই যোনটো তোমাৰ দিশ। যোনটো তোমাৰ সপোন সপোনৰ প্ৰতি তোমাৰ মনটো অলপ বান্ধি ৰাখিব লাগিব। এবাৰ, এবাৰ তুমি উ উত্তীৰ্ণ হ'ব নোৱাৰিলা বুলি যে তুমি দি-দ্বিতীয়বাৰ তুমি নহ'বা সেইটো কোনো মানে নাই। কিন্তু তোমাৰ লক্ষ্য হ সদায় লক্ষ্যটো সদায় নিজৰ জীৱনৰ মূল উদ্দেশ্য নিচিনাকে হ'ব লাগিব।
হ'ব লাগিব হয়।
হয়, সেইটো অনুসৰি তুমি কষ্ট কৰিলে নিশ্চয় দিম সফল হ'বা।
তাকেটো। তাক এ এতিয়া
তাকেহে কষ্ট কৰি থাকা, অ', কষ্ট কৰি থাকা। সদায় নিজৰ কৰ্মত ধ্যান দিবা, নিজৰ কৰ্ম অনুসৰি খুলি কৰি থাকিবা।
উম।
অ', অ', এদিন নহয় এদিন নিজে হ'বা। অকল ভগৱানৰ আশীৰ্বাদ দিওঁ আৰু তেতিয়া বিশেষকে।
ভাগ্যও লাগে জানা নে কিছ
হম, হয়, হয়, ভাগ্য ভাগ্য লাগে কিন্তু মই ভাগ্যটো ইমানটা বিশ্বা চা নকওঁ ভাগ্যটো, কিয়নো মানে
নাই, নাই, মই দেখিছোঁ, দেখিছোঁ মানে মই যেতিয়া নিজৰ লা জীৱনত দেখিছোঁ ন'।
হয়।
তেতিয়া মানে মই পাইছোঁ যে ভাগ্যও লাগে মানুহৰ।
ভাগ্য লাগে হয়, বাত মানে কি হয় কথাটো তোমাৰ মানে এবাৰত তুমি উত্তীৰ্ণ হ'লা, দুবাৰত উত্তীৰ্ণ নহ'লা। কিন্তু সেই দুবাৰত তুমি কিহৰ কোনটো দিশত কোনটো তোমাৰ কমি আছে তোমাৰ?
নিজৰ ভুল খিনি নিজে অ', নিজৰ ভুল খিনি চাব লাগিব।
খিনি ভুল হৈ আছে সেইটো তোমাৰ, তোমাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ভাগ্যটো হয় নিজে বুজিব পা-পাব লাগিব তেতিয়া যোনে নিজৰ বহু ভুলখিনি নিজে স্বীকাৰ কৰিব, বা নিজে ভুলখিনি দেখিব, সি কেতিয়াও নিজৰ ভাগ্য কথা নাভাবে। হয়, মোৰ এইটো দিশত, মোৰ এইটোত মোৰ কমি আছে, সেইকাৰণে মই প্ৰতিবাৰে মই উত্তীৰ্ণ হ'ব পৰা নাই।
অ'।
হয়, সেইটো জহত তোমাৰ উত্তীৰ্ণ হব নোৱাৰে সেই আচলতে ভাগ্য বুলি নহয় তোমাৰ নিজৰ কৰ্মত যদি ভালকে লাগি থাকা।
উম,
ফেল হ'লেও তোমাৰ মিলি হ'লেও তোমাৰ সফল হবাই। যদি-যদি তোমাৰ ক কষ্ট খিনি যদি শুদ্ধ হৈছে বা অপোনাৰ, তোমাৰ পৰিচালনাৰ সুধি চলিছে।
হম। বাকী পঢ়া শুনাও কৰিব লাগিব লগতে।
হয়-হয় সেইটোৱে চব সকলো দিশতে সকলো দিশতে তুমি সমানে আগবাঢ়িব লাগিব।
অ-অ,
সেইটো তোমাৰ লক্ষ্যয়ত উপস্থিত হবলৈ হলে তোমাৰ লক্ষ্যয়ৰ শীৰ্ষ যেতিয়া উপস্থিত হবলৈ হলে তুমি চব ফালৰ পৰা তুমি
উম,
থাকিব লাগিব তুমি।
উম,
হয়-হয়।
এতিয়া-এতিয়া বৰষুণৰ পৰা মই ফিল্ডলে যাওঁ।
তাকেহে অ' হয়-হয়।
হ খেলপথাৰ দৰিব নোৱাৰিলে মানে তোমাৰ এতিয়া বেয়াও লাগে মনটো।